হেল অ শুনিছো শুনিছো মোৰ মাত্ৰ শুনিছানে
উম শুনিছো শুনিছো কি কৰি আছা
কি কৰি আছা মানে এয়া তোমাৰ বিচনাতে অকন পৰি আছো গাটো মানে বৰ ত ভাল নহয় গেছ হৈ উ মানে কি হল তোমাৰ সেই তেনেকুৱাই মই কালি মানে বজাৰৰ ফালে অকণ ওলাই গ'লো তাৰাপা ধৰা ঘৰতটো আমাৰ শাক পাচলিবোৰ নাইকিয়াই হৈছে নাইকিয়া হৈছে মানে নায়ে আৰু একেবাৰেেই নাই তাৰ পৰাা বজাৰলৈ গলো গৈ পেলাই তোমাৰ এ
অ
বহুত দিন খোৱাও নাছিলো মই বোলো লৈ যাও আজি বনাবলৈ দিও খাও তাৰ পৰাা লৈ আহিলো আনোতে আনিলো একদম শাক পাচলিবোৰ দেখিনেোুৱাই ধুনীয়া নহয় সেউজীয়া সেউজীয়া হৈ আছে তুমি দেখিলে কবা মানে একদম ঘৰতে হেৰি কৰি মানে নিজে ডাঙৰ হোৱা শাক পাচলিয় তাৰ পৰাা আনি যেতিয়া বনাবলৈ দিলো তাৰ পৰাা যেতিয়া পানীত ধুই কাটি মেলি বনাইছে শাক পাচলি মানে যিমান দৰা আনিছিলো অক হৈ পৰিলে তাৰপা তোমাৰ সেয়া খাই বৈ ৰাতি শুলো তাৰপা ৰাতিপুৱা তোমাৰ উঠিব পৰা নাই নহয় গেছে ধুৰিছে গোটেই তোমাৰ পিঠি চিঠি বিষাই গৈছে গেছত মানে থাকিব পৰা নাই অ সেই তেনেকুৱাই পেট বিষ তাৰপা তিনি চাৰিবাৰ মান লেট মটিঙলৈ যাব লগগীয়া হ'ল তাৰ পৰাা ধৰা বোলো নহ'ব তাৰপা ফাৰ্ম আছে আচে দাদাজনলৈ ফোন কৰি ঘৰতে আহি গেছৰ বেজি দুটামান দি থৈ গ'লহি
অ অ এতিয়া ভাল পাইছা নাই
মানে সেই বিষ চষ বোৰ কমাই নাই বিচনাতে এনেই বাগৰি আছো
তাকে এইবিলাক আজিকালি নকবাই আৰু মানে গোটেই পাচলিবলাক শাক পাচলিিবলাক গোটেই আজিকালি মেডিচিন দি দিহে সেই কৰি গম পাইছা নাই গোটেই মেডিচন মানে একেবাৰে নকবা আৰু তোমাৰ একেবাৰে সৰু সৰু পাচলিৰ পৰা আৰম্ভ কৰি তোমাৰ কিবা ডাঙৰ ডাঙৰ ভাল ভাল বস্তু লকে তোমাৰ যিমান দামী হ'লেও মানে সিহঁতে মেডিচিন ইউজ কৰিবই
উম
তোমাৰ মানে কি হয় গম পাইছাানে সিহঁতে কি কৰে পাচলিবিলাক খুব কম মানে মানে সৰুতোই মানে খুব সৰু হৈ থাকোতে মানে কলিতাই কি কৰে সেইবোৰ ছিঙি লৈ আহে অনাৰ পিছত তাত বেজি দিব তোমাৰ মানে পকিবলৈ তোমাৰ সেইবাক ন কি ইনজেকশচন লগাব নহয় তাৰপিছত আকৌ তাত তোমাৰ সেইবোৰ কেমিকেল দিব তোমাৰ গোটেই হেৰি কৰিব মানে দৰব চৰব দিব দি মেলি সেইবিলাক পকাব তাৰপিছতে সিহঁতে সেইবিলাক মানে বজাৰলৈ আনে গম পাইছা নাই একম তুমি বজাৰত দেখি একদম কি ভাল লাগে একদম পুৰা টিকটিকা ৰঙা হৈ থাকে বস্তু
অ সেই মোৰ কালি তেনেকুৱাহে হ'ল তোমাৰ
তাকে তোমাৰ মানে মানুহ বিিলাক একদম মানুহৰ মন মানে ভুলাই দিব গম পাইছা নাই পাছতবলাক ইমানেই ধুনীয়া তাৰপিছত এই সেইবাক এইলাক মানে আকৌ কি কৰে তোমাৰ কিছুমানে
আহ
তোমাৰ সেই গছত লাগি থাকোনেে কি ক গম পাইছ নে গোটেই তোমাৰ হেৰি দিয়ে তাত ম
মেডিচন দে স্প্ৰে মাইতিে
তোমাৰ হেৰি কৰে তোমাৰ গোটেই সাৰ প্ৰয়োগ কৰে। মানে সাৰ মানে বহুত সাৰ প্ৰয়োগ কৰে তোমাৰ কম পৰিমানৰ নহয় অত্যাধিক পৰিমানৰ সাৰ প্ৰয় প্ৰয়োগ কৰে।
অ
তাৰ তাৰ ফলত কি হৈছে তোমাৰ মানে সেই এইবিলাক গোটেই বেমাৰ হৈছে মানুহৰ। এতিয়া আমি যেতিয়া খাই দিওঁ তু-তুমি চাবা এতিয়া সেই তোমাৰ আগৰ দিনত কি হৈছিলে তোমাৰ হেৰি কৰিছিলে তোমাৰ মানে যিসমূহ গোবৰ সাৰ মানে প্ৰাকৃতিক ভাৱে তৈয়াৰী আৰু মানে তোমাৰ একদম সেইখিনি ভাল আৰু খালে সেইখিনি প্ৰাকৃতিক সাৰত যিখিনি যিখিনি বস্তু ডাঙৰ হব এইখিনি তোমাৰ আমাৰ খালে উপকাৰো হব
অপকাৰ হ'ব আৰু
আৰু তোমাৰ কি হয় সেইবিলাকত মানে
উম হয়
কিন্তু আমি আমি যেতিয়া তোমাৰ সেই দৰৱ দিয়া বস্তুবিলাক খাওঁ। তেতিয়া কি হয় সেই তাক মানে কি হয়াইছা না আমাৰ হিৰাত যিবিলাক মানে পাচলিবিলাক শাক পাচলিবিলাকত মানে দৰববিলাক একেবাৰে পুৰা সোমাই যায় আৰু আমি সেইখিন নি বস্তু যেতিয়া আমি খাম, আ তেতিয়া হ'লে তোমাৰ সেই আমি আল্টিমেটলি কি হ'ব সেই দৰৱখিনি খুৱাই হ'ব বুজি পাইছা। সেই দৰৱখিনি আমাৰ পেটলে যাবই মানে আৰু আৰু মানে কি হয় আজি মানুহবিলাকে সেইখিনি ভাল পাচলি বুলি ইমান ভালকৈ ধুই ধুই মেলিও নাখায় চফা নকৰে। অ ত তাৰ ফলত কি হয় তাৰ ফলত সেই আমাৰ মেডিচিনখিনি তাত লাগিয়ে থাকে পিছত আমি যিখিনি যেতিয়া সেইখিনি বস্তুখিনি খাই দিওঁ কি হয় আমাৰ সেই পেটত গৈ মেলি সেইখিনিয়ে ৰিয়েকচন কৰে। আৰু তাৰ তাৰ ফলত কি হয় আমাৰ পেটৰ বেমাৰ হয় বিভিন্ন ধৰণৰ পেত বিষ হয়। তোমাৰ মানে নানা নানা প্ৰকাৰৰ তোমাৰ বেমাৰ হ'ব পেটৰ ফুট পয়জনিং হয় গম পাইছ চা নাই বহুত বহুত কিবা কিবি হয় মানে গতিকে সেইকাৰণে কি কৰিব লাগে আমি অ নিজৰ আমি যিখিনি প্ৰয়োজনীয় আমি শাক পাচলি সেইখিনি নিজৰ ঘৰতে কৰিবলৈ চেষ্ট
আচলতে কি হয় জানানে আজিৰ যুগত মানে কি হৈছে এ আমি যে ধৰা ঘৰতে আগতে শাক পাচলি কৰিছিলো যে বৰ্তমান কি হৈছে আমি যে এইবো শাক পাচলি কৰা বা ঘৰতে খেতি বাতি কৰা বো বাদ দিছো। এই যিসমূহ মানে যে যিবিলাক মানুহে এই শাক-পাচলিটো আচলতে তেওঁলোকে বিজনেছ হিচাপে কাম কৰি আছে। তেওঁলোকে কি কৰে একদম কম দামত যিবিলাক শাক-পাচলি গুটি পাই সেইবিলাক আনি সিঁচিব নহয় তা পা মানে অত ত্যাধিক পৰিমাণে সাৰ প্ৰয়োগ কৰিব মেডিচিন প্ৰয়োগ কৰিব তাৰপিছত সেই পাচলি বজাৰত বেছে, একদম বজাৰত আহি কি বুলি কব আৰু একদম ঘৰতে তৈয়াৰ কৰা ঘৰতে প্ৰস্তুত হোৱা একদম ফ্ৰেছ বুলি কয়, আচলতে সেই তেওঁলোকক চাঞ্চটো আমিয়ে দিছো আমি যে নিজে এইবিলাক যে হয় নিজে যে এইবিলাক শাক পাচলি কৰিবলে বাদ দিছো তেওঁলোকে সেই তাৰ ফলতে মানে সুবিধাটো পাইছে।
অ সেইটোৱে, এতিয়া তোমাৰ আমাৰ নিজৰ মানে আমাৰ নিজৰ ঘৰত প্ৰয়োজনীয় যি শাক পাচলি সেইখিনি আমি আচলতে আনৰ পৰা কিনি খাবলগীয়া অৱস্থাটো কেলে হৈছে, হয় নহয়?
হয় হয়
নিজৰ বস্তু কেইটা আমাৰ নিজৰ ঘৰত প্ৰয়োজনীয় শাক পাচলি কেইটাটো আমি নিজ নিজে কৰি কৰিব পাৰো, হয় নহয়? আমি সেইখিনি নিজে কৰিব লাগে সেইবোৰতো আমি সেই লোকে আমাক পাচলি আনি পেলাই ঘৰত দি থৈ যাব তেনেকে বুলো ভাবি থাকিলে নহব আৰু অ আৰি আম আৰু মানে কি হ'ব আমি যেতিয়া সেই লুোকবা কিনিম আমিতো ভাল বস্তু পাম বুলি কেতিও মানে এক্সেক কৰিব নোৱাৰো সেইবিলাক আমাৰ এনেও বেয়াইে দিব সিহঁতে তোমাৰ দৰব দিয়া বস্তুৱয়ে দিব আৰু তাৰ ফলত অপকাৰতটো আমাৰ হ'ব
আমাৰে হক
গতিকে আমি যিখিনি বস্তু মানে আমাক লাগে আমাৰ প্ৰয়োজনীয় শাক পাচলি খিনি আমি নিজে ঘৰত কৰিব পাৰো ইমান একো কষ্টও নহয়। হয় নহয়? দিনটোত তোমাৰ আজিকালি কি হয় গোটেই মানুহ বিলাক ঘৰৰ এনেই বহি থাকে, এনি টাইম তোমাৰ ছচিয়েল মিডিয়া সমূহ, চচিয়েল মিডিয়া প্লেটফৰ্ম সমূহৰ লগত জড়িত হৈ থাকে। ঘৰত কুটা এটা বুলিবলে কাম অকণ নকৰে।
ক নক হয় হয়
দিনটো উম দিনটো তোমাৰ খাব বব তাৰপৰা শুই থাকিব ভালকে হজমো হবলৈ নাপায় খোজ তোজটোো নাকায় সি তোমাৰ চকীতে বিচনা চকীতে পৰি থাকিব তোমাৰ বিচনাতে পৰি থাকিব গতিকে সেই তাৰ ফলতো বেমাৰ বিলাক বেছি হয় নহয় জানো এতি যদি আমি যদি তোমাৰ ডেইলি অকণমান খোজো কঢ়ো তেতিয়াওো আমাৰ অকণমান সকাহ হয় তোমাৰ হজম হোৱত সহায় কৰে
আচলতে কি হয় এই হয় এই শাক পাচলি খেতি সমূহ কৰিবলে বৰ এটা টান নহয় নহয় জান নাই এইবোৰ আমি ঘৰতে ধুনীয়াকে কৰিব এতিয়া মানুহৰ ঘৰত নাই বুলি কলেও আগফালে চোতাল এখন থাকে হয় সেই চোতাল খনৰ এটা চুকুতে যদি আমি ধুনীয়াকে মাটিখিনি চাহ কৰি লওঁ নিজৰ ঘৰত কোৰ কুঠাৰ এইবিলাক থাকেই সেই কোৰখত যদি আমি মাটিখিনি চাহ কৰি লওঁ তাত ধুনীয়াকে আমি বজাৰৰ পৰা হওক বা দোকানৰ পৰা আজিকালিিতো এইবিলাক ানাক শ গুিবাক তাৰ পৰা য প টকা মানৰ গুটি কিনি আনি আমি সেই ধুনীয়াকে আগফালে যে চাহ কৰি থৈছিলো সেই মাটিখিনিত লাহেকে সিঁচি দিলো সিঁচি দি পেলাই তাতে আমাৰ কষ্ট প্ৰথম যে সিচি দিলো তাৰ পিছত আমাৰ কাম নাই আৰু তাৰপা যেতিয়া সেই পুলি খিনি ওলাব লাহে লাহে মানে ধৰা তিনি চাৰি আঙুল মান পুলি খিনি হ'ব তাৰ পিছত আমি দিনটোত তিনিবাৰ মান পানীহে দিব ল আৰু বৰষুণৰ বতৰতো তেনেকুৱা কথা পানী দিয়া কথাই নাই সেইখিনি নিজে নিজে হব সেই ইমান সাধাৰণ কাম যদি আমি নকৰো তেনেহলে সেই যিসমূহ যি কৃসকল লোকে মানে সাৰ প্ৰয়োগ কৰি সেইবিলাক পচন্দ কৰি আছে যিবিলাকে উৎপাদন কৰি আছে তেওঁলোকৰ কাৰণে আৰুহে ভাল আমি যদি ঘৰুৱা শাক পাচলি ঘৰতে তৈয়াৰ নকৰোঁ তেওঁলোকে সুবিধা পাব। হাবই তেওঁলোকে তেনেদৰে বিক্ৰী কৰিবই যাৰ ফলত কি হৈছে?
আৰু মানে এতিয়া পাবলৈও পাবলৈও নাই যে তোমাৰ শাক পাচলি। অ অ সেই তেনেক। মানে কথাবিলাক সেইকাৰণে আমি কৰিব লাগে এতিয়া তোমাৰ মানুহ বিলাকৰ ঘৰতো তোমাৰ। মাটিবিলাক চাবাচোন এনেই পৰি থাকে একো একোতো মাটিবিলাক সিহঁতে একো। খেতি বাতি নকৰে তোমাৰ বোলে কিবা বোলে তাত বোলে কিবা কৰিছে।
হয়।
মাতি নাই তেওঁলোকৰ সেইটো বেলেগ কথা কিন্তু তেওঁলোকৰো ইমান পৰ্যাপ্ত পৰিমমানে ইনে মাটিখিনি বহি থাকে কিন্তু হলেও সিহঁতে অ। হ'লেও মানে সিহঁতে একো কাম কৰিবলৈ মন নকৰে গমাইছ নাই
হয় হয়।
এতিয়া মানুহ বিিলাকৰো তেনেকুৱা বেমাৰ হবই হয় নহয় বাৰু সেইকাৰণে মানে কি কৰিব লাগে? মানে আমি নিজে কৰিব লাগে হয়ে নহয়।
হয় আচলতে আমাৰ মানুহবোৰ এলেহুৱা যে সেই কাৰণে এইবোৰ কৰিবলে টান পায় যাৰ ফলত নিজৰে বি পদটো নিজে মাতি আনিছে।
অ নিজে মাতি আনিছে এতিয়া। তাকে এতিয়া কি কবা আৰু মানুহবিলাকৰ মেণ্টেলিটোৱে এনে এনেকুৱা আৰু কাম কৰিবলৈ ইচ্ছা নকৰে, তাকে সেই আমি এই বিলাকে কি কৰিম গম পাইছা নাই, আমি আকৌ তেনেকুৱা আগ লোকৰ নিচিনা নকৰো আকৌ দেই। আমি তোমাৰ সেই- আমাৰ যিখিনি মানে আমাৰ প্ৰয়োজনীয় আমাৰ শাক পাচলি সেইখিনি কিন্তু আমি নিজে- হেৰি কৰিম খেতি কৰিম দেই। এয়া তুমিও মানে সেইবিলাক খেতি চেতি বিলাক কৰিবা তুমিও সেই মানে- পাচলবাক ক খাবা গম পাইছা নহয় এতিয়া কেছটো বুজি। অ তাগে সবিলাক একদম নাখাবা আৰু মানে- বজাৰৰ পাচলিবলাক বহুত বেয়া তোমাৰ তোমাৰ মানে বহুত অপকাৰ কৰে। আছা নাই?
হয়, মই এতিয়া বুজি পালোঁ কথাটো যে, এইবিলাক খাই আচলতে লাভ নাই। আমাৰ ময়ো সেই তেনেকুৱাই কৰিব লাগিব, আমাৰ ঘৰৰ আগফালে মাটিখিনিত নিজে প্ৰস্তুত কৰি মানে এইবিলাক নিজে শাক, পাচলি খেতি কৰিব লাগিব।
তাকে, তাকে, সেই তেনেকুৱাই কৰিবা, তোমাৰ তুমিওতো মানে এতিয়া সেইবিলাক কাম কৰিব পৰা অৱ আছা ন? এতিয়া তোমাৰ বেমাৰো ভাল হৈছে। তুমি এতিয়া এনে তুমি নিজে তোমাৰ ইমান কষ্টও নহয়, নহয়, তুমি সেইকেইটা কৰিব পাৰিবা নিজে হয়, নহয়? গতিকে সেইবিলাক লোকৰ, লোকৰ-লোকে এনেকে শাক, পাচলি আনিব, সেইবোৰ আমি কিনি, মেলি খাম সেই, সেইটো আশা নাথাকিবা আৰু, আৰু সেইবিলাক খালে তোমাৰ নিজৰে অপকাৰ হ'ব। উম, উম, গতিকে সেইখিনিয়ে আৰু কথাখিনি। তাকে আজি তোমাৰ সতে কথা পাতিব ভালেই লাগিলে দেই, তোমাৰ পৰাও মানে কিছুমান কথা শিকিলোঁ বাৰু। আৰু, আৰু, আৰু, এটা কথা মানে বুজি পাইছোঁ যে, মানে আমি সেই বজাৰৰ পাচলিবিলাক খাব নালাগে। সেই কথাও মানে ভালকে বুজিব পাৰিছোঁ। তাকে, আৰু কি, কিবা ক'বা নেকি তুমি?
নাই, নাই, ক'ব লগীয়াখিনি তোমাৰ এনেকুৱাই আচলতে কথাবোৰ হয়, এই বিষয়ে আৰু পাতিব ল গীয়া কথা আছে, আমি ধৰা বেলেগ এদিন পাতিম বাৰু সেই সেইখিনি কথা দেই গভীৰভাৱে উম, তেতিয়া মই আজিলৈ ৰাখিছোঁ দিয়া।
অ', বাৰু, বাৰু, নিশ্চয়, নিশ্চয়!